অ শুনিছো। তুমি শুনিছা?
হয় ভাই শুনিছো। কি কি কৰি আছা ভাই?
মই এই চাহ-তাহ খাই কিনে এতিয়া এনেই বহি আছো।
বাকী বৰষুণ দিছে নে অলপ?
এফালে দিয়া নাই তো বৰষুণ।
উহ নকবা আৰু মই য'ত গৈছিলো ত তাতে বৰষুণত তিতি অৱস্থা খতম তাৰ পিছত ঘৰত ঘৰত আহি গা চা ধুই সেই মাত্ৰ আছো আৰু এনেই এতিয়া।
অ আমাৰ এফালে বৰষুণ নাই দিয়া।
অ কিয় বা, চব মানে আজিকালি বতৰবোৰ বেলেগ হৈ গৈছে ন। যদি এ এটা ঠাইত বৰষুণ দিয়ে ত বেলেগ ঠাইত বৰষুণ নিদিয়ে। চ আজি ভাত কিহেদি খাবা?
ভাত এতিয়ালৈকে একো বনোৱা নাই অকল ভাতটো পাতা হৈছেহে। কিবা বনে।
ভেজ হ'ব নে কি ননভেজ?
উম ননভেজ।
অ ঠিকে আছে আজি চানডে ন নন ভেজে চলে চবতে।
অ।
তাকে আৰু আজি দিনটো কেনে গ'ল তোমাৰ?
ভালেই ঠিকেই গৈছে চব গৰম বহুত।
তাকেতো কালিতকেতো আজি বহুতে কম। কালিতো বাপ পৰে বাপ ওলাব নোৱাৰা বৰষুণ মানে গৰম।
উম হয়।
বাকী আ আবেলি কিবা খালানে চাহ পানী?
চাহ খালো অ।
মইয়ো খালো ৰবা চাহ তাৰপিছত ৰাস্তাতে খাইছো বাৰু চাহ আৰু চিঙৰা খালো ৰবা।
অ।
বাকী আজি তোমাৰ লগত মানে অসমৰ ভ্ৰমণস্থল বুলি মানে যিবোৰ ঠাইক কোৱা হয় সেইবোৰ ঠাইৰ ওপৰত মানে কথা পাতিম বুলি ভাবিছো অলপ।
অ পাৰিও পাতিবলে অহ।
পাৰি ন?
অ।
বাকী অসমৰ মানে পৰ্যটকস্থলী বুলি ক'লে বিখ্যাত পৰ্যটকস্থলী বুলি ক'লে কামাখ্যা মন্দিৰেই কোনটো জনা যায় হয় ন?
অ হয় হয়।
লগতে কা হেৰি কাজিৰঙাও জানা যায় ক কামাখ্যাৰ লগত কাজিৰঙা চাবলে আহে।
হয় হয়। মানে কামাখ্যাত মানে বহুত তোমাৰ দেশ বিদেশৰ পৰা বহুত মানু মানুহ আহে কামাখ্যাত দৰ্শনৰ কাৰণে মানে অসমৰ বিখ্যাত মন্দিৰ বুলি ক'লে কামাখ্যাই ন পৰে ন।
অ হয় হয়।
বাকীবোৰ পিছত আহে চ' মানে মানে বেছিভাগে মানে আহে আৰু মানে ভ্ৰমণ কৰিব আৰু অম্বুবচী মেলা টাইমত যোনটো কামাখ্যাত মেলা লাগে অম্বুগাছী টাইমত
হুম,
তাতেতো মানুহ এনে মানুহ আহে তোমাৰ মানে আ, এইটো টাইমত মানে তেনেকুৱা ভিৰ হৈ যায় মানে তুমি জোতা পিন্ধি গলে জোতা হৰাই যায় তোমাৰ।
উম, মানুহ মানে ইমানে ভৰ্তি থাকে যে উশাহ লব নোৱাৰি। ইমান ঠেলা হেঁচা হ'ব ক'ব নোৱাৰি ইমান।
ত' মানে যথেষ্ট তোমাৰ চিকিউৰিটিৰ প্ৰয়োজন হয়।
অ', হয়, হয়, উম,
তাকেই মানে আৰু পৰ্যটকস্থলী আছে যেনেকুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাতেও মানে দেশ বিদেশৰ পৰা মানুহবোৰ আহে।
উম, তাত বেছিভাগ এই এক শিঙিয়ীয়া গড় চাবলে আহে আৰু হেৰি উম, এনভাইৰনমেন্ট মানে গোটেই সেউজীয়া পৰিৱেশ এক
হয়, হয়, হয়, বাহিৰত মানে বাহিৰৰ পৰা কিয় আহে? অসম ল কাৰণ অসমৰ আজিও কিছুসংখ্যকক মানে সেউজীয়া অঞ্চল মানে সেউজীয়া অভয়াৰণ্য মানে বাচি আছে বাহিৰত দেশত এইবিলাক নাই।
উম, কম আছে আছে যদিও।
বহুত কম আছে হয়, হয়, হয়, এইটোৰ কাৰণেহে মানে বাহিৰৰ বাহিৰত দেশ বিদেশৰ মানুহবোৰ আহে অসমত। এ তুমি ঠিকে ক'লা এক শিঙিয়া গড়, তাৰ পিছত অৰণ্যৰ ভিতৰত কিছুমান এনেকুৱা গছ থাকে তাৰে পৰা তেওঁলোক কে যথেষ্ট জ্ঞান পায়।
উম, হয় উম, তুমি গৈছা নাই সেই কাজিৰঙালে।
চ ৰ'বা তুমি গুইছা ন?
মই নাই যোৱা আজিলে।
মই গৈছো আৰু কাজিৰঙাৰ পৰা তোমাৰ মনত পৰিল আৰু এটা মানে ৰাষ্ট্ৰীয় উদ্যান। খন আছে তোমাৰ মানছ
মানস নে ৰাষ্ট্ৰীয় উদ্যান অ',
হয়, মানসতো বহুত মানুহ যায়। মানচতকে মানে উম, মানচ ৰাষ্ট্ৰীয় উদ্যানতকে মানে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে কোৱা হয় কাৰণ তাতে এশিঙীয়া গড় আছে।
অ', হয়, লগতে আৰু সেনেকুৱা পুৰনা পুৰনা আৰু হিষ্টৰিকেল বস্তু আছে। আছে যেনেকে ৰংঘৰ কাৰেংঘৰ সেইবোৰ আছে। চাব গলে অ', অ', হয়। ৰংঘৰ মানে এইটো আহোম আহোম হতৰ টাইমৰ সময়ৰ আছিলে এইবোৰ চব।
হয়, হয়, বাহিৰৰ মানুহবোৰ কিয় আহে অসমলৈ মানে অসমৰ মানে আগৰ দিনৰ মানুহবোৰে মানে অসমতে বেছি বাস কৰিছিল ন'।
উম, হয়, হয়,
বস্তুবোৰ বেছি অসমতে বাচি আছে যি বস্তুৱে আছে বাচি।
উম, হয়।
এইটোৰ কাৰণে মান মই ভাবো যে বাহিৰৰ মানুহবোৰ অসম ভ্ৰমণ কৰিব কাৰণে আহে বেছি।
উম, হয়, উম,
বাকী তুমি আৰু কি ভাবা মানে আৰু আৰু কি কি পৰ্যটকস্থলী আছে।
ৰংঘৰত ৰংঘৰ, কাৰেং ঘৰ তাৰ পিছত তলাতল ঘৰ শিৱদৌল সেইবোৰ।
অ', অ'। সেইবিলো এই এইবোৰো আছে কিন্তু আৰু এটা মানে পৰ্যটকস্থথলী বুলি নকওঁ। কিন্তু মানুহ মানুহে বাহিৰৰ পৰা আহিলে মানে যায় এইটো হ'ল অসমৰ চিৰিয়াখানাটো হয় ন।
অহ।
তাৰ তাতে মানে বিভিন্ন ধৰণৰ জন্তু আছে ন। চ' দেশ বিদেশৰ মানুহৰ মানে চিৰিয়াখানা ভ্ৰমণ কৰা দেখা যায় গ কিন্তু হয় ন।
উম।
তাৰোওপৰি আহ তেওঁলোকে অসমত আহে মানে তেওঁলোকৰ ৰাজ্যত হয়তো এইবোৰ বস্তু নাই। এইটোৰ কাৰণে অসম ভ্ৰমণ কৰিবলৈ আহে। যদি থাকি হয় মই ভাবো তেওঁলোকে আহিব লগা প্ৰয়োজন নহ'ল হয়। তেনেকুৱা আমাৰ আমাৰ দেশত যিবোৰ নাই আমি বাহিৰৰ দেশত যাই চাই আহো।
উম।
যেনেক যেনেকুৱা আমি থাইলেণ্ডত যায় কাৰণে থাইলেণ্ড যে থাইলেণ্ডৰ যে জীৱ জন্তুবোৰ এৰি থৈ দিয়ে অ-অসমতো এনেকে এৰি ন-নথৈ ন। ৰাষ্ট্ৰীয় উদ্যানবোৰৰ বাহিৰে।
অ', হয়।
তাতে আৰু তোমাৰ অ-আজিকালি মা-মা-মানে মানে বাহিৰৰ দেশৰ মানে জুবিলাকত মানে জন্তুবোৰ এৰি থৈ দিয়ে আৰু তুমি জন্তুৰ লগত বহুত ফটো উঠিব পৰা বহুত ধৰণৰ এক্টিভিটিও কৰিব পাৰা।
আৰু এইটো আছে নহয় উমান এইটো টেম্পল হেৰি পিকক আইলেণ্ড বুলিও কয় যে সেইটো।
হয়, হয় ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত যে উমানো। উমানন্দ মন্দিৰ। হয়, ঠিকে কৈছা সেইটোও মানুহ ভ্ৰমণ কৰিব আহে। দেশ বিদেশৰ পৰা। এইবোৰ ঠাই কিয় আহে কিবা এটাটো কাৰণ আছে বিখ্যাত
উম।
কামাখ্যা কিয় বিখ্যাত নীলাচল পাহাৰত আছে বুলি বিখ্যাত নীলাচল পাহাৰ কাহানী। মানে মই ইমান নাজানো। কিন্তু এইটো পাহাৰত আছে বুলি বিখ্যাত হয় ন।
অ', হয়।
কাহানী বাৰু আছে মই থুল মূলকে জানো। হ'লেও ইমান নাজানো মানে পাৰফেক্টলি। চ' চব চব মানে ৰং ঘৰৰো কিবা কাহানী আছে, তলাতল ঘৰতো কাহানী আছে। হয় নে নাই। ৰংঘৰত আগৰ দিনত মানে ৰজাই হয়। হয়, ৰংঘৰত মানে আ-আগৰ দিনত ৰজাহঁতে দিনত মানে ৰং ধেমালি কৰিছিল। খেলা ধূলা কৰিছিল।
উম, চাইছিলে তাৰ পৰা। তাৰপিছত
এইটোৰ কাৰণে মানে পৰ্যটকস্থথলীৰ পৰ লৈ ৰূপান্তৰি তিত হ'ল। হ'ল নে হয় নে নাই?
অ', হয়।
চবৰে মানে এটা এটা কাৰণ থাকিবই বিখ্যাত হোৱা।
উম। তাৰপিছত তলাতল ঘৰটো হেৰি গোটেই আণ্ডাৰ গ্ৰাউণ্ড টানেল মানে গোটেই ৰাস্তা তলে তলে আছে এনেকুৱা।
হয়।
আৰু কাৰেং ঘৰটো সিহঁতৰ পেলেচ আছিলে ৰাজ্যৰ। হেৰি ৰজা মহাৰজ সেবোৰ আছিলে।
হয় হয় হয় যেতিয়া শৰাইঘাটত ৰণ হৈছিল তেতিয়াই চাগে তলাতল ঘৰটো বনোৱা। মোৰ মোৰ মই জনাত।
কিবা ইমান ভালকে মইয়ো নাজানো বাৰু কি।
হয় হয় হয়। ঠিকে আছে, মানে বিখ্যাত হোৱাৰ কাৰণ এটা থাকিব ন চব বস্তুৰে।
উম হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত? এশিঙীয়া গঁড়ৰ কাৰণে, মানছ নেচনেল পাৰ্ক কিহৰ কাৰণে বিখ্যাত? তাতে কিবা এটা আছিল ৰ'বা এহ কি আছিলে এ তাতে মানে বহুত জন্তু আছে মানে এ মানে তুমি এ চাব লগা বহুত জন্তু আছে, তাৰপিছত আৰু এটা আছে ডি ডি ডিব্ৰু চৈ চৈখোৱা নেচনেল পাৰ্ক, হয় হয়। ৰাষ্ট্ৰীয় উদ্যান ত বহুত তেনে তেনেকুৱা আছে তুমি শেষ কৰিব নো নোৱাৰিবা।
উম, হয় হয়।
তেওঁলোকে আহে কাৰণ তেওঁলোকৰ দেশত এইবোৰ চাগে নাই, নহলেতো নাহিল হয় ন অসমত।
আৰু হেৰি এটা থাকিয়ে গৈছেচোন মাজুলীও আছেচোন ন। ক'ব গ'লে এইটো পাহৰিছিলোৱে, অ ৱৰ্ল্ডৰ চবচে স্মলেষ্ট ৰিভাৰ আইলেণ্ড।
হয় হয় হয় ঠিকে কৈছা এইটোও মানুহ চা ভ্ৰমণ কৰিবলৈ আহে। দেশ বিদেশৰ পৰা ঠিকেই কৈছা।
ইয়াত বহুত সত্ৰ আছে ক'ব গলে। মানে ইয়াত পুৰণা অসমীয়াৰ হেৰি কালচাৰেল হওক মিউজিক এক্টিভিটি ট্ৰেডিচনেল এইবোৰ চব ইয়াত প্ৰিজাৰ্ভ হৈ আছে অলপ অলপ।
হয় হয় আৰু মাইয়ং।
উম হয়।
মাইয়ং হয় কিন্তু মাইয়ং যা যাদু, তন্ত্ৰ-মন্ত্ৰৰ কাৰণে বহুত বিখ্যাত মানুহ চাবৰ কাৰণে আহে কিন্তু দেশ বিদেশৰ পৰা মাইয়ঙত। মাইয়ঙত মানে মই শুনা মতে আজি জিও কোনটো তন্ত্ৰ মন্ত্ৰ অলপ চলপ চলে মানে কাম দিয়ে। আগৰ দৰে নহয়। কিন্তু কিছুমান বেজ আজিও বাচি আছে জোনে মানে তন্ত্ৰ মন্ত্ৰ চলাইও কাম কৰে বুজিছা। ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল। ধন্যবাদ ৰাখিছো অ অ।